নমস্কাৰ।
জয় গুৰু শংকৰ সৰ্বগুণাকৰ দে আ ক গুণা শিকো বাওঁ তোহাৰ চৰণত শত কোটি প্ৰণাম
প্ৰণাম।
বাৰু ক'ত আছে আপুনি?
খেতি-বাতি কৰি এতিয়া বিশ্ৰাম কৰিবলৈ লৈছোঁ।
হয় মহাশয়, আপোনাৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আছিল যিহেতু আপুনি জানে মই এজন উম, আৰক্ষী বিষয়া হয় আৰু মানে অলপ কৰ্মব্যস্ততাৰ মাজতে এনেকে আপোনালে এনে অলপ সময় উলিয়াই যোগাযোগ কৰিলোঁ
হয়।
হয় এ আপোনালোকৰ ঘৰৰ ওচৰ এনেকে ল'ৰা এটা কথা শুনিছিলোঁ এনেকে তে কম বয়সতে অলপ মানে তেখেত অসুস্থতাত ভুগি আছে বুলি
হয় আপুনি কাৰ কথা লিভাৰু
ক বুলি এনেকে এজন যুৱক আছে এজন সৰু শিশু হেনো তো অলপ মানে এনেকে অসুস্থতাত ভুগিছে।
হয় হয় এইটো আপুনি সঠিক কথাই শুনিছে, কিয়নো তেওঁৰ বয়স অনুসৰি, তেওঁৰ পেট টো বহুত বাঢ়ি গৈছে তাৰ ফলত তেওঁৰ বহুতো অসুবিধা হৈছে
হয়, হয়, হয়।
হয়। বৰ্তমান হয়, হয়, মই তেওঁক বৰ বৰ্তমান এতিয়া চিকিৎসালয়ত দেখুৱাই ৰখা হৈছে আৰু তেওঁৰ হেনো আধা পেট কাটি পেলাই বাকী পেটকন জোৰা দিয়া হ'ব।
হয়, সি, সেইটো কি কাৰণে হৈছে মানে তেখেতৰ কি কাৰণে আধা পেট কাটি পেলাব লগীয়া অৱস্থা
হয়, তেওঁ কম বয়সতে অধিক মাত্ৰাত আ, আহাৰ গ্ৰহণ কৰাৰ বাবে
হয়, হয়তো তেখেতৰ তেখেতলক লৈ আমি দুখিত কিয়নো ইমান কম বয়সত তেখেতৰ ইমান ইমান এটা ডাঙৰ ৰোগ হোৱাৰ বাবে মিনি বহুত সুকীয় সু দুখিত আৰু তেখেতক মই এটা, এটা কথা কি যে ইমান কম বয়সত তেখেতে ইমান আচলতে আহাৰ গ্ৰহণ কৰাটো তেওঁৰ বাবেও উপযুক্ত নহয়, কিয়নো আপোনাৰ শৰীৰটোৱে নিৰ্দিষ্ট পৰিমমানতহে প্ৰ'টিন আৰু এনেকে উ পুষ্টিকৰ এনেকে শক্তি কিছুমান পাব পাৰে, আৰু জোখতকে মানে মাত্ৰা অধিক হ'লে তেওঁৰ নিজৰ কাৰণে বহুত মানে অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
হয়, আপুনি তেওঁৰ ৰোগ বুলি ক'লে কিন্তু সেইটো ৰোগ নহয় তেওঁৰ সেইটো খক আছিল খক। তেওঁ অধিক মাত্ৰাত আহাৰ গ্ৰহণ কৰে সেইবাবে তেওঁৰ এই দুৰ্গতিয়ে দেখা দিছে।
হয় বয়সতকে তেওঁক অলপ খকটো বেছি হ'ল মানে তেওঁ অলপ খকুৱাৰ লক্ষণ কিছুমান বেছি আছিলে। সেইটো আপুনি ব্যক্ত, বুজাব বিচাৰিছে
হয় হয়।
হয় আৰু তেখেতৰ মানে মই জনাত তেখেতৰ পিতৃও কোনো গুণে কম নহয় তেখেতৰ পিতৃয়েও যেনেকে মানে ৰাতিপুৱা উঠিয়ে যোগাসন কৰে না এদি ফুচ ফুচ ফুচ ফুচ মাৰি যেনেকে যোগাসন কৰে যেনেকৈ এটা মাইনা পেণ্ট পিন্ধি পেলাই তেখেতে বিশ্বনাথ তেনেকে বহি লৈ যেনেকে যোগাসন কৰে উশাহ নিশাহ অনা নিয়া কৰে আৰু গা অলপ মানে শাৰীৰিক, শাৰীৰিক ভাৱেও অলপ যোগ অধ্যয়ন কৰে।
হয় তেওঁ তেওঁ হয়।
মানে তেখেতো যদি যোগ চুগ কৰে তথাপিতো মানে তেখেতও খোৱা প্ৰতি কোনো সজাগ নহয় তেখেতেও যি পায় তাকে খায় আৰু তেখেতৰো মানে খকটো অলপ জোখতকে বেছি বুলি মই ভাবো মানে মই শুনিছো আৰু মানুহৰ মুখত।
হয় তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যই তেনেধৰণৰ আহ কোনো যি সামগ্ৰী নিদিয়ক কিয় তেওঁলোকে সকলোখিনি বস্তু ভয় শণ কৰিব পাৰে আহ তেওঁলোকৰ যদি আপুনি সামান্য পানী অকণনেও যদি আপুনি তেওঁলোকত আহ ভাত প্ৰদান কৰে তেওঁলোকে সেইখিনিও ভক্ষণ কৰিবলৈ অকণো অস্বীকাৰ নকৰে। আৰু তেওঁলোক সকাম নিকামত সম্পূৰ্ণৰূপ উপস্থিত থাকে আৰু তেওঁলোকে অধিক মাত্ৰাত আহাৰো গ্ৰহণ কৰে সেইবাবে তেওঁলোকক প্ৰায় সকাম নিকামত মতা অস্বীকাৰেই কৰে মানুহে।
হয় মোৰ এটা কাহিনী মনত আছে। আমাৰ আপোনাৰ আপুনিও চাগে তেতিয়া আপোনাৰ আৰু আপুনিও আছিলে লগত আপোনাৰও চাগে মনত আমাৰ এবাৰ নি মাঘৰ বিহু আমি উদযাপন কৰিছিলো যিহেতু আমাৰ অসমীয়াৰ কাৰণে আমাৰ বিহুতটো আমাৰ একদম পুৰা আপুৰুগীয়া সম্পদ আৰু আমি মাঘ বিহুত আমি মাঘ বিহু আমি এনেকে পথাৰত মেজি বনাই লৈ তাৰ ওচৰত বহিছিলোঁ, আৰু সেইদিনাখন তেখেতলোকৰ পৰিয়াল আম সেইদিনাখন হয় হেৰিয়াৰ মূৰ্গী মাংস মাছৰ ব্যৱস্থা কৰা হৈছিল কিন্তু প্ৰথমতে যেতিয়া তেখেতৰ পৰিয়ালটি আহিলে তেতিয়া তেওঁৰ মাতৃয়ে কলে যে আমাৰ বোপায়ে জ্বলা দিয়া মাংস খাব নোৱাৰে আমাৰ বোপাইতো তোৰ বাবে মা জ্বলা নিদিয়াকৈ মাংস অলপ থৈ দিব মঙহ অলপ। আৰু সেই কাৰণে আমি তেওঁৰ বাবে জ্বলা নিদিয়াকৈ মঙহ অলপ বাচি থৈছিলো এটা বাতিত। বা এটা পাত্ৰ তেখেতৰ বাবে। তাৰ পিছ মুহুৰ্ততে তেখেতে কলে বোলে একো নাখায় অকল সেই মাংসখনৰ সৈতে তে ম আপ সতি তেওঁ অকল ভাত খাব পিছ মুহুৰৰ্ততে দেখা গ'ল যে তেখেতৰ কাঁহত দুপিচ ডাঙৰ ডাঙৰ ৰৌ মাছ আৰু জ্বলা দিয়া মাংস আৰু তাৰ উপৰি তেখেতলৈ বাচি থোৱা সেই বাতিত থকা জ্বলা নিদিয়া মাংসখিনি তেখেতৰ এই অকমানি তেতিয়া তে দুবছৰৰ আগৰ কথা তেখেত হয়তো তেতিয়া দহ বছৰ বয়সৰ আছিল সেই দহ বছৰ বয়সৰ ল'ৰাজনে তেতিয়া তেনেকৈ যী উ গৰহৰ গতে যদি
হয় মই যদি কথা এটা ক'ব কবলৈ যাও সেইটো মোৰ ভুলো হ'ব পাৰে কিন্তু আপোনি সোৱঁৰাই দিব মই জনা মতে তেওঁ প্ৰায় বাঢ়ি যোৱা মাংস সকলোবোৰ হেনো তেওঁৰ বাবে অ মাত তেওঁৰ মাতৃয়ে হেনো লৈ গৈছিল ঘৰলৈ যদি আৰু সেই ম মাংসখিনি তেওঁ তিনদিন ধৰি খাইছিল অলপ অলপকৈ কিয়নো তেওঁলোকৰ খা অ', ঘৰত খাদ্যৰ অভাৱ হৈ আছিল সেই বাবে সেই মাংস খিনি তেওঁলোকে তিনদিন দিন ধৰি বচাই বচাই খাইছিল
অকমান হ'লেও ক'ত আছে কিয়নো খাদ্যৰ অভাৱত বুলি নকয় তেখেতলোক মানে এনেকে মাংস আৰু মাছ এনেকুৱা ধৰণৰ তৃপ্তি লগা জুতি লগা খাদ্য বোৰত অলপ গুৰুত্বতটো বেছি আৰু তেখেতলোকে মানে যেনেকৈ সেই এটা আ আমি হওক সৰুকে হলেও আৰু ৰাজহুৱা ভাবি আমি এটা অ এনেকে অনুষ্ঠ অনুষ্ঠান পাতিছিলো আৰু সেই অনুষ্ঠানতে তেখেতলোকে বহা সকলো বহা বুলি নহয় লোকক কমকে দি দি পিছলে থৈ-থৈ-থৈ-থৈ পিছত বাঢ়ি যোৱা খিনি তেখেতলোকে ঘৰলে লৈ গ'ল আৰু তিনি দিন লৈ তেওঁলোকে জুতি মূ্তি লগাই খাইছে। সেইটো কোনো কাৰণেই মতে মই সহ্য কৰিবলৈ কথা নহয়, যিহেতু সকলোৱে মিলি জুলি কেনেকৈ মানে এটা অনুষ্ঠানৰ পৰিচালনা কৰিছিল বা অনুষ্ঠান পাতিছিল আৰু সেই অনুষ্ঠানৰ সকলোৱে সম সমানেই আগবঢ়াইছিল আৰু এটা কথা ক'বলৈ গ'লে তেখেতলোকৰ ঘৰত ঘৰৰ পৰা সেইদিনাখন কোনো বৰঙণি আগবঢ়োৱা নাছিল। তেখেতে অকল মেজি খৰিকেইডাল কাটি দিছিল আৰু তাত তাৰ বিনিময়ত তেখেতলোকে চাৰি পিচকে ৰৌ মাছ আৰু দুবাত দুবাৰ এইপিনে আপোনাৰ চাৰি বাতি নে পাঁচ বাতি মাছ।
হয় আৰু মই জনামতে হয় আৰু মই জনামতে আহ তেওঁৰ যি বাপেক বাবা শইকীয়া, বাবা হাজৰিকা তেওঁৰ ভাতৃয়ে তেওঁক এখন আ ট্ৰেক্টৰ দিছিল কিয়নো তেওঁৰ কাম বন নথকাৰ য'ত আৰু সেই ট্ৰেক্টৰখন তেওঁক চলাই থাকিবৰ বাবে দিছে। দিছিল আৰু তেওঁৰ আহ আপুনি জানেই দুখীয়াৰ হাতত আপুনি যদি সোণৰ বাতিও দিয়ে, তেতিয়াও তেওঁ এ ভিক্ষাই খুজিব। তেনেধৰণে এটা কথা হ'ল আহ তেওঁ সেই ট্ৰেক্টৰখন দিয়াৰ পাছত তেওঁ এখন নিজৰ আপোন গাড়ী হিচাপে যি আহ পৰিয়ালৰ গাড়ী বুলি কয় তেনেধৰণে সেইখন চলা আপুনি ব্যৱহাৰ কৰিলে। অ' ট্ৰেক্টৰ বোলা বস্তু খন কি হৈছে আপোনাৰ অ' বেগেৰে চলা চলোৱা আৰু অ' কষ্ট দি চলোৱা এখন যন্ত্ৰ আৰু তেওঁ সেইখন
যিখন মানে, যিখন নদী যিখন-যিখন মানে এনেকে নদী নদী, পথাৰ আদি চব জেগাতে মানে চ চলিব পৰা বা আহ, যাত্ৰা কৰিব পৰা এখন য যান্ত্ৰিক ব্যৱস্থা হয়। আৰু সেই যান্ত্ৰিক ব্যৱস্থাখনত তেখেতে সৎত মোৰ সৎত ব্যৱহাৰ নকৰি মানে তেখেতে অকল যেনেকি এখন ধৰক আপুনি চাবলৈ গলে ট্ৰেক্টৰ খনে বা হ'ক বা আধুনিক মাধ্যমৰ সেই যাত যাত্ৰা কৰা সেই বাহন খনে হওক সেই খন হয়তো যেনেকে ব্যৱহাৰ কৰিব লাগিছিল তেতিয়া তাতে তেনেকে ব্যৱহাৰ নকৰিলে।
হয় আহ, তেওঁৰ লাহে-লাহে সেই গাড়ীখন মৰমেৰে লাহে-লাহে চলোৱাৰ বাবদ এ ট্ৰেক্টৰ খন য'তে ত'তে ফচিব আৰম্ভ হ'ল প্ৰায় তেওঁ যদি মোৰ আহ, হাল বাব যায় তেতিয়া তেওঁ আহ, এবিঘা হাল বাওঁতে তিনিবাৰ সেই ট্ৰেক্টৰখন ফচে তাৰ ফলত তেওঁলোকৰ বহুতো হানি ঘটিছি ল কিয়নো আকৌ এখন নতুন ট্ৰেক্টৰ মাতি পেলাই সেইখন ট্ৰেক্টৰ উলিয়াব লগা হৈছিল তাৰ বাবত তেওঁলোকৰ পইচা পাতিও প্ৰায় বহুত খৰচ হৈছিল আৰু তেওঁ আহ, অন্য মানুহে তে হাল বোৱাৰ আগত মানুহৰ পৰা পইচা লয় আৰু তেওঁ হাল বোৱাৰ আগত মানুহৰ পৰা আ তেল লয় কিয়নো তেওঁৰ তেল ভৰাবলৈ সক্ষমতা নাই আৰু তাৰ তেলৰ পৰাই যি গওঁ বাচি যায় তেওঁ সেইকণ তেলেৰে ঘৰত হাল বায় তেনেধৰণে
আৰু মই-মই এটা কথা ভাবো যেন তেখেত- তেখেত আচলতে সেই-সেই যান্ত্ৰিক বাহন খনৰ কাৰণে উপযুক্ত নহয় কিয়নো যিহেতু তেজ আপুনি জান মানে এটা কোনো ব্যৱসায় কৰাৰ আগত আপুনি হয়তো নিজৰ এটা মূলধন হিচাপে থাকিব লাগে যোনটো হয়তো তেখেত লোকে হওক এনেকে যান্ত্ৰিক বাহন খন চলিবলৈ আমাক তেলৰ দৰকাৰ হয় আৰু তেল ভৰাবলৈ যদি নিজৰ হাতত পইচা নাই তেতিয়াহ'লে সেই বেপাৰ বা ব্যৱসায় নকৰাটোৱে মোৰ কাৰণে মানে মই উচিত বুলি ভাবো। কিয়নো লোকৰ পৰা এনেকে আগতীয়াকে ধন লৈ পিছতকে যদি সেই মানুহ ঘৰতে যদি আগতীয়াকে আপুনি সেই হাল বাই দিব নোৱাৰে বা খেতিৰ কামত সহায় কৰি দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ এ আপুনি এইবোৰ মানে এৰি নুকোৱা কোনো ব্যৱসায় নক
হয় সেই বাবদ এ এতিয়া তেওঁৰ ডাঙৰ সৰু ভাইটিয়ে সেই ট্ৰেক্টৰখন যিখন দিছিল সেই খন তেওঁ উভতাই লৈ, এতিয়া তেওঁ সেই ট্ৰেক্টৰখন চলাই আছে। কিয়নো অহ, কিয়নো তেওঁৰ ডাঙৰ ভাতৃক সেইখন ট্ৰক্ট সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে, আৰু তেওঁৰ যি পইচা দিবলগীয়া আছিল, সেই পইচাখিনি সম-সময়মতে দিব নোৱাৰে। য'ত তেওঁৰ সৰু ভাতৃ সেই ট্ৰেক্টৰখন এতিয়া ইতিমধ্যে মই জনামতে চলাবলৈ লৈছে, আৰু তাৰ পৰা তেওঁ অহ' ঘৰখন চলাবৰ বাবে উপাৰ্জন চলাই আছে হয়।
হয় আৰু তেখেতৰ মই জানাত তেখেত বহুত লাভৱান হৈছে, যিহেতু তেখেত খেতিৰ লগত বহুত জড়িত তেখেত তেনেকে আমাৰ অসমীয়া সংস্কৃতি খেতি আৰু অসমীয়া এনেকুৱা ধৰক হাল বোৱা বা খেতি এনেকুৱা শস্য উৎপাদন কৰা এনেকুৱা ক্ষেত্ৰত তেওঁ বহুত বহুত খিনি মানে মনোযোগ আছে বহুত আগ্ৰহী ব্যক্তি হয়। তেখেতে আপুনি জনাত এবাৰ আপুনি এনেকে বহুত খেতি কৰিছিল বাম খেতি ধৰক ৰঙালাও জাতি এনেকুৱা ধৰণৰ বহুত খেতি কৰি বহুত লাভৱান হৈছিল, যিহেতু আৰু এতিয়াও তেখেতে ঘৰত মানে সকলো ধৰণৰ শাক-পাচলি এনেকে, এ খেতি কৰিছে আৰু খেত বহুত লাভৱানো হৈছে আৰু ট্ৰেক্টৰ বা যান্ত্ৰিক বাহনখনৰ পৰাওঁ বহুত মানে লাভৱান হৈ আছে এতিয়া।
হয় তেওঁ এবাৰ আহি, এটা আধুনিক আহ প্ৰযুক্তি শক্তিবিদ্যাৰ সহায়ত এটা খেতি কৰিছিল যিটো, কেপচিকাম বুলি আমি জনা যায়। সেই কে কেপচিকামৰ খেতি কৰিছিল, মই নিজেই গৈ তেওঁৰ অহ, যি খেতি তি‌ তাৰপৰা মই নিজে গৈ তেওঁৰ পৰা আহ, কেপচিকাম ক্ৰয় কৰিছিলো কিয়নো প্ৰথমবাৰৰ বাবে আমাৰ প্ৰস্তুত হৈছিল। প্ৰায় তিনি চাৰি বছৰৰ আগৰ কথা।
হয়, হয়। আৰু মই ভাবো এনেকে আমাৰ অসমীয়াৰ যুৱক-যুৱতী বিলাক এনেকৈয়ে কোনো কাৰ্য ডাঙৰ সৰু বাচি নলৈ এনেকৈ আগবাঢ়ি যোৱাাতটো, কিয়নো কোনো কামৰ সৰু ডাঙৰ নাথাকে। বা যি কাম কৰে, মনৰ পৰা কৰিবলৈ হ'লে সকলো কামতে আপুনি এদিন হয় সফল লাভ সফল হ'বই। আৰু তেখেতো সফল হৈছিল, যিহেতু তেখেতে তেতিয়াৰ পৰা কষ্ট কৰি, কৰি, কৰি, কৰি, হয়তো এতিয়া তেওঁ বহুতখিনি লাভৱান হৈছে, নিজৰ জীৱন জীৱনৰ যুদ্ধখনত তেওঁ কিজানি জয় হৈছে, মই তেনেকুৱা
হয় এতিয়া তেওঁলোকে দেখি মই নিজে এখন ট্ৰেক্টৰ, এতিয়া ক্ৰয় কৰিছিলো। আৰু সেইখন ট্ৰেক্টৰৰ সহায়তে মই আমাৰ ঘৰৰ নিজৰ খেতি কাৰণে ব্যৱহাৰ কৰি আছোঁ। আৰু এটি। অহ, হয়। আৰু যোৱা দুদিন ধৰি আমাৰ ঘৰত এটা আহাল বালো। আৰু তেনেধৰণে আমি প্ৰায় ঘৰ মানুহৰ আমাৰ আমাৰ গাঁৱৰ প্ৰায় ঘৰৰ মানুহৰ হাল বাই আছোঁ। আপোনালোকৰ ঘৰতো যদি হালখন বাই দিব লাগে আপুনি
হয় মই। হয় মই আপোনাক যোগাযোগ কৰিম যদি মোৰ তেনেকুৱা ওলাই। কিয়নো আপুনি জানে পথাৰত বান পানীৰ সমস্যাৰ কাৰণে মানে হাল বাবলৈ অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু সেইকাৰণে মই ভাবো, কিয়নো মই আপোনাক যোগাযোগ কৰিম যদি যেতিয়াই পানী শুকাই তেতিয় মই আপোনাক যোগাযোগ কৰিম। কিয়নো আপোনাৰ খেতি কৰিলে হয়তো আপুনি মোৰ চিনাকি এজন বন্ধু বুলি ক'ব লাগিব। সেইকাৰণে মই আপোনাকে ক'ম। আগতীয়াকে মই আপোনাকে, তাৰমানে মই যোগাযোগ কৰিম।
হয়, হয়